হেল্ল'
কি কৰিছা?
আছোঁ ৰবা ভাতকেইটা খাই আছো, বহি আছো অলপমান।
অ' অ'। তোমালোকৰ ফালে বৰষুণ দিছে নেকি বাৰু?
বৰষুণ ধৰি আছে, বৰষুণ পৰা নাই।
আমাৰো এতিয়া বৰষুণ পৰিব পৰিব লাগি আছে।
অ'।
উম তাকে আৰু। ত কলেজো বন্ধ এ, ঘৰত কি কি কৰি আছা?
মই এই গৰম বনতে সৰু ল'ৰা ছোৱালী খিনি অলপ পঢ়াই আছো।
উম।
তুমি?
ময়ো তাকে বুজছা মোৰ একদম মাথাটো মোৰ গৰম ওঠি গৈছে গৈ। পোৱালি এটা অলপ আগতে মানে, তাৰ মই তোমাৰ তিউচম লও।
অ' অ'।
সি এতিয়া মানে আজি বোলে ক'ৰবাত এটা ফুৰিব যাব আছে, সোনকালে আহিলে, বাৰটা পৰা এটালৈ কৈ দিলোঁ বা পোৱালিটো বুজিছানে নাই তাক মই পূৰণ নেওতাখন আজি তোমাৰ দহ দিন হৈ গ'ল তাক মই মুখাস্ত কৰাব পৰা নাই।
অ', অ'
ইমান মানে সি দুষ্ট তাক মানে মই কালি কলো যে কাইলৈ মই তোক আঠ ভাগটো আৰু ন ভাগটো ধৰাম সি ইমান চৈতান বুজিছা নে আজি সি এতিয়া আহিছে তাৰপিছত আহি পেলাই মোক কৈছে বাইদেউ মই হিন্দী নহয় এই কবিতাটো মই পাৰা নাই আপুনি মোক এইটো ভালকে শিকাই দিয়কচোন। মই কলো কি ফাৰ্ষ্ট মই তোক মানে নেওতাখন মই ধৰি লওঁ তাৰপিছত তই কৰিবি ন ঠিক আছে নাই বাইদেউ ফাৰ্ষ্টয়ে মানে আজি মই কবিতাটোহে পঢ়িম কবিতাটো নোৱাৰিলে স্কুলত মেমহতে বোলে আমাৰ অনলাইন ক্লাছ কৰি আছে আপুনি মোক কবিতাটোহে শিকাই দিয়ক কিমান মানে সি পোৱালিটো চৈতান দেখিছা।
আজি আজি দহ বাৰ দিন হৈ গ'ল তাক মই নেওতাখন মই এটা ভাগ মই তাক মুখস্ত কৰাব পৰা নাই। একদম বাহানা মানে তাৰ বাহানা কি কবা এতিয়া তাক ধৰাম বুলি সি আজি সোনকালে আহিছে সোনকালে সি কৰি গুচি গল। আকৌ মই কবিতা চবিতা পঢ়াই দিছো ভাবিছো আজি বোলো মাকলে ফোন এটাকে কৰো নেকি।
কৰি দিয়া নহলে তুমি সি যদি বেছি অসুবিধা কৰি আছে
অ', মানে তাৰ মই যুগ নেওতা পুৰণ নেউতাটো ধুনীয়াকেই ক্লিয়াৰ কৰি দিলো হা এই পুৰণ নেউতাখন মই পাৰা নাই অৱশ্যয়ে টানো অলপমান।
অ'
হ'লেও আৰু নাই পাৰা আৰু দেই মানে অশান্তি লাগিছে আৰু
অ'
তাৰ তোমাৰ মনোযোগটো আকৰ্ষণ কৰিবলে বাপৰে তাক মই পঢ়োৱা আগত কিমান কি ধেমেলিয়া কথা কৈ লও তাক মই সদায় সুধো আজি তুমি কি পঢ়িবা? তাৰপিছত সি কয় বাইদেউ আজি অমুক পঢ়িম আজি তমুক পঢ়িম তাৰ মতে মই সদায় পঢ়ো। পঢ়াও তাক।
উম উম
একদম দুষ্ট মানে পোৱালিটো উম হম ঘৰত নপঢ়ে নিদিয়ে তোমাৰ সি তাতকেতো মানে আৰু এজনী ছোৱালীজনীক পঢ়াও ছোৱালীজনীক মানে কি আৰু তোমাৰ মই যদি তাইক আজি আজি এইখিনি পঢ়াই দিলো কালি তোমাক হেৰি তুমি খিনি পঢ়িব লাগিব কালি তাই একদম আজি ঘৰত গৈ তাই একদম পঢ়িবই তাই খালি পঢ়াই দিলে ধুনীয়াকে পাৰে আৰু ছোৱালজনী মানে কি মুখাস্ত কৰিব দিলে তাই ভয় নকৰে লাগিলে তাই নোৱাৰিবই তেওঁ মানে তাই অকমান হ'লেও চেষ্টা কৰে পঢ়িবলৈ
অ', অ'
এ লৰাটো নোৱাৰে নোৱাৰিলো আৰু মই তাক। এবাৰ ভাবিছো কালি ভাবিছো কালি পৰহি আহিলে তাক মই পিটন দিম দুচাত এছাত তাক বেছি মৰম কৰোঁতে কৰোঁতে সি এনেকুৱা হৈছে
নাই পঢ়াৰ সময়ত বেছি এনেকুৱা কৰিব নালাগে অলপ দুচাতমান লগাই দিব লাগে যাতে পঢ়ক।
সৰু পোৱালি নহয় পিটিবও ভয় লাগে
এ দিবা পঢ়া সময়ত একো নাই দুচাতমান লগাই দিব পাৰা একো নাই।
উম তাকেই ইংলিছৰ ইংলিছ পাৰে মানে সি এ তাৰ অংকত অকমান টান লাগে
মানে চবে চবত নোৱাৰে যে
উম সেইটোও হয়। এনেই তুমি কি এতিয়া তুমিও টিউশ্যনে কৰি আছা চাগে ন
অ', মই সৰু সৰুখিনিকে পঢ়াইছো বাৰু, পঢ়ে বাৰু মই পঢ়োৱা খিনি
আৰ্টৰ ক্লাছো বোলে হৈ আছে বুইছানে
ক'ত হৈ আছে?
আমাৰ ইয়া হয় গাঁৱৰ ইছস্কুল খন যে, হায় ছেকেণ্ডৰীত তাত বোলে মানে সৰু বোলে আৰ্টৰ ক্লাছো হৈ আছে তাৰপিছত মোক হেৰি তাত থকা হেড বাইদউনা ফোন কৰিছিলে তাৰ পিছত হেৰি আৰ্ট শিকাবলৈ যদি কোনোবা আহা তেনেহলে আহিব পাৰিবা বুলি কৈছে কিবাবোলে কৰ্মশালা হৈ আছে গ্ৰীষ্মকালীন এনেওতো আমি আৰ্টৰ আগতে শিকাএ হয়
অ',
তুমি যাবা নেকি?
চাব পাৰিলেব যাব মানে
মানে, এতিয়া কি হৈছে জানা, মানে আগতে তোমাৰ গৰম বন্ধ দিলে সকলোবোৰ ইস্কুল বন্ধ হৈ যায়
অ',
আজিকালি মানে বন্ধ নিদিয়ে, সকলোতে গ্ৰীষ্মকালীন শিবিৰ পাতে মানে পঢ়াই তেনেকুৱা আৰু আৰু আমাৰ নাথ মন্দিৰত বোলে, তোমাৰ ডান্সৰ ক্লাছো হৈ আছে ডান্সো শিকাই আছে বিনামূলীয়াকে
উম, ও তুমি ডান্স কৰা নেকি?
অ', কৰো
কেনেকুৱা ক্লাছিকেল কৰা নে কি, নে ৰিভৱ
তোমাৰ সত্ৰীয়া নৃত্য, বিহু, সকলো আৰু কিন্তু এই শিৱ এইবিলাক ইমান ন এতিয়া আমি ডাঙৰ হ ললোৱা
অ', অ',
এতিয়া তোমাৰ মই বিশেষকে সেইবিলাকত নাই, এতিয়া মই তোমাৰ বেছিকে মই টিউচন কৰো অ', মানে তোমাৰ কি হয়, সিহঁতক শিকালে আমাৰ লাভ হয় বুজি চাই তুমি ক্লাছ নাইন, টেনৰ, পোৱালী কেইটা কিতাপ কেইখন পঢ়িলেও তুমি, বহুতখিনি মানে জ্ঞান লাভ কৰিবা
অ', নাইন তেনৰ খিনি মানে ইমান, হে কৰিব নালে বাৰু বুজি পাই এতিয়া
উম, এই ডাঙৰ পোৱালিবিলাক পঢ়াওঁতে ইমান টেনশ্যন নালাগে, সিহঁতক এবাৰ পঢ়াই দিলেই পাৰে এই সৰুকেইটা অলপ দিগদাৰি
অ', অ', সৰুকেইট মানে বহুত ভালকে বুজাব লাগে তেতিয়াহে বুজি পায়
উম, নাইনৰ যে জগ্ৰাফি খন যে, তাত তোমাৰ এড এডি এই যোৱা বছৰ নটা আগবছৰ বোলে এড আ কিবা কুৱেশ্বন তাৰ পৰা আহিছিলে সিহঁক পঢ়াওতে মই মানে, ভালকে পঢ়ি গৈছো
অ', অ', হয়, আৰু সেই থাৰ্ড গ্ৰেড, ফৰ্থ গ্ৰেড, বিলাকত এইবাকৰ পৰাই বেছি কোৱাছ কে ন?
উম, ক্লাছ এইট, নাইন, আৰু টেনৰ, এই তিনিটাৰ বোলে চাব লাগে মই, মানে ইহঁত পঢ়াই যাওতে মই পঢ়ি যাও
উম, সেইটো ভালে হৈছে বাৰু সিহঁতক পঢাওঁতে, তুমিও পঢিছা
উম,
উ
তাকে, আৰু এনেই আমাৰতো কলেজটো আগষ্টতে বহিব হয়
অ',
তাকে, আৰু চছেভেন এইট চেম কেনেকুৱা হয় নাজানো আৰু নীতি নিয়মবোৰ কেনেকুৱা হয় বা
ছেভেন এইট, এম এৰ ক'ৰ্চ থাকিব ন
উম, তাকে এতিয়া গ'লেহে ইয়াৰ আগৰ বাৰ আমি ফিফ চছেম থাকোতে, তোমাৰ আমাক ইণ্টাৰ্শ্বিপ দিছিলে এতিয়া ছেভেন এইট, চেমত হলেও কিবা নতুন নতুন দিব চাগে আৰু
উম, উম,
এতিয়া কেনেকুৱা কি দিয়ে আৰু,
বাকী ক'তো ফুৰিব যোৱা নাই নেকি এবাৰ?
অ, ফুৰিব নাই দিয়া এই মোৰ ইয়তে এই তোমাৰ হেৰি তোমাক যেতিয়া মই কলোয়া হাই ছেকেণ্ডৰীৰ কথা, তাত তোমাৰ মই গৈ পেলাই ক্লাছ নাইন টেনৰ পঢ়াই আছোঁ। তাৰপিছত আকৌ মোৰ তোমাৰ টিউচন থাকেই। সেইয়াই আৰু, তেনেকে ফুৰিব যোৱা নাই বাৰু। লগৰ খিনিয়ে কাইছিলে ফুৰিব যাব বোলে সিহঁতৰ কৰৰবাত আমচৈ ফালে।
আমচৰি অ, যাবা ওলাই কিনে মাজে সময় ফ্ৰী হৈ আহিবা তেতিয়া।
অ,
নাই মাজে সময় ফুৰিব যাব লাগে দিয়া তেতিয়া মানে ম-মাইনডটো ফ্ৰেচ হয়।
উম, তাকেই পোৱালি খোবক পঢ়োতে পঢ়োতে গৰমত,
অ,
মাথা নষ্ট হৈ যায়। সিহঁতৰ মানে কি জানোনে সৰু পোৱালীখিনি মনোযোগটো আকৰ্ষণ কৰিব বহুত টান। একদম মানে সিহঁতৰ পতককে সিহঁতৰ বেলেগ কথা ভাবি দিয়ে।
অ,
ঠিকেই আৰু।
পিছে আজি ভাত কিহৰ লগত খালা?
আজি ভাত দালি।
উম,
তুমি ফুৰিব যোৱা নাই নেকি?
মই গৈছিলোঁ মই সেইবাৰ এ, মানে কি ৱেষ্ট কাৰিবেংলত এই কিবা অ, নেচাৰ নেচ বুলি ঠাই এডোখৰ আছিলে তাত গৈছিলোঁ।
অ,
ভাল লাগে ওপৰত বহুত ঠাণ্ডা এ আমাৰ এতিয়া যিমানেই ৰদ দিন নহল কিন্তু এটা ওপৰত বহুত ঠাণ্ডা হয় মানে কিবা এ চিত থকা নালাগে মানে ঠাইখিনি। অ,
সেইকাৰণে ঠাণ্ডাটো হ'ব আৰু, কেতিয়া গৈছিলা?
আজি পাঁচদিনমান হ'ল মই তাৰ পৰা অহা।
মই কিন্তু তাত যোৱা নাই কিন্তু মানে চবৰে মুখত শুনি আছোঁ গৰমত বোলে প্ৰায় ভাগে ৱেষ্ট কাৰ্বি আংলং গৈছে কিবা ট্ৰিপ গৈছে,
সেই ওচৰতে সেই কাৰ্বি আংলঙে আছে ন মানে ঠাণ্ডা ঠাই।
উম, অ। বহুতে আকৌ তোমাৰ চাপা নলাতো গৈ আছে দেই চাপা নলাত যে একদম তোমাৰ মানুহৰ বোলে যি ভিৰ। সেইটো হে ৱাটাৰফল হৈ থকা নাই আৰু।
অ,
গোটেই মানুহৰ বোলে ভিৰ যাব নোৱাৰি বোলে একদম। তাতে গৰম যে সকলোৱে ঠাণ্ডা বিচাৰি যায় আৰু।
অ,
বতৰটোৱেই কেনেকুৱা।
বাকী আৰু কিবা টিউচনৰ বাহিৰে বেলেগ কাম কিবা লৈছনে হাতত?
নাই নাই একো লোৱা নাই এনেও তোমাৰ কলেজ বহিলে টাইম নাপামেই দিয়াচোন।
অ,
মই এবাৰ ভাবি আছোঁ এ ডি আৰ ই বোলে এক্জাম হেৰি ফৰ্ম ফিল আপ হ'ব বোলে তোমাৰ আগষ্টত নে অক্টোবৰত। ছেপ্তেম্বৰত হ'ব আগষ্ট ছেপ্তেম্বৰৰ ভিতৰত হ'ব তাকে ভাবিছো এবাৰ একজাম দিম
অঁ দিবা ভালকৈ একজাম দিবা নহ'লে এবাৰ
উম তাকে ভাবিছো চৰকাৰে যিমান এতিয়া নীতি নিয়ম উলিয়াই আছে এতিয়া বি এ পঢ়ো বুলি কলো আগতেতো তিনিটা চেম এই কি বুলি কয় তোমাৰ তিনি বছৰ থাকে এতিয়া ঘপক ত চাৰি বছৰ কৰি দিলে আকৌ নতুন নতুনকে কি ওলাই ঠিক নাই
উম উম
তাকে একজাম দিম বাৰু দিম বুলি ভাবিছো আৰু
অ
এ তুমি পুলিচৰ দৌৰি আছা নেকি
অ মই মাজে সময়ে কি স্বাস্থ্যৰ অলপ যত্ন লবকাৰনে দৌৰি দিওঁ
মই কিন্তু তোমাৰ লগৰ কেইটামানক দেখিছো দেই একদম ৰাতিপুৱাই সিহঁতে তোমাৰ একদম বহুত সোনকালে যায় তিনিটা নে চাৰিটাতে উঠি পেলাই যায় দৌৰি ফু দৌৰি আছে ত আমাৰ ওচৰৰ বাএজনীও গৈ আছে বা জনীকো মই আজি ৰাতিপুৱা দেখিছো প্ৰায়বোৰে দৌৰি আছে এইবাৰ বোলে পুলিচত তোমাৰ দুই লাখক চাকৰি দিব
অ কবা বাকী নহলে হ'ব দিয়া মই পাছত ফোন কৰিম হা সময় পালে তোমাক
অ হ'ব দিয়া অ